আছো কৰিবাই এনে কি কৰি আছা
এ ময়ো এনে আছো ৰবা এনেই বহি আছো বাকী খবৰ পাতি ভাল
এ ভাল ভাল খোৱা তুমি তোমাৰ এনে
এ মোৰ ঠিকেই আছে দিয়া চলি আছো আৰু কি কৰিবা এই অলপ বাহিৰতে অলপ বহি আছো আৰু এতিয়া গছৰ তলতে
অ ঠিকে আছে দিয়া বাৰু খোৱা লোৱাৰ পৰা মনত পৰিলো বা এ তোমাৰ মতে কি হ কি ভাবা আৰু তুমি কবাচোন মই মানে আজিকালি লক্ষ্য কৰিছো এ বহুত মানুহে যিটো স্বাস্থ্যৰ বিষয়ে আগতকে বহুত সচেতন হোৱা দেখা গৈছে ন
অ এইটো আৰু হয়ে অ সঁচা তুমি মানে এটা সঁচা কথা কৈছা আৰু মানে আগতে মানুহ মানে আগতে মানুহ স্বাস্থ্যৰ কথা ইমান ধ্যান নিদিছিল আৰু মানে যি খাই যি পায় তাকে খাইছিল কিন্তু এতিয়া তোমাৰ বহু মানুহে যিবোৰে স্বাস্থ্যৰ ওপৰত মানে বহু বহুৱে ধ্যান দি ছে কবলৈ গলে তেওঁলোকে ভাবে যে তেওঁলোক সুস্থ থাকিলে মানে ভৱিষ্যতলৈ আৰু ভালকে কাম কাজ কৰি থাকিব পাৰিব আৰু এইকাৰণে চাগে এতিয়াৰ মানুহে মানে ভালদৰে আৰু তেওঁলোকৰ যি স্বাস্থ্য আছে সেই স্বাস্থ্যৰ ওপৰত আৰু গুৰুত্ব দিয়া কৰিছে আৰু
সে সময়তে ধৰা বহুতো মানুহ আছে যিবিলাকে ধৰা বিভিন্ন স্বাস্থ্য সমস্যাতো ভোগে মোৰ মনত এতিয়া মানে এটা প্ৰশ্ন এটা আহে আৰু যে ধৰা আমি যিটো সোত হিচাপে জীৱন যাপন কৰিবলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাবোৰ কি কি এই বিষয়ে তুমি কি ভাবা
এই তোমাৰ গুৰুত্বপূৰ্ণ কথা ক'বলৈ গ'লে তোমাৰ ধৰি লোৱা এই যে আমাৰ স্বাস্থ্য মতে আৰু মোৰ মতে আৰু এই স্বাস্থ্যৰ ক্ষেত্ৰত যি মানে স্বাস্থ্যৰ ক্ষেত্ৰত আৰু কোনো এটা যেনে বিষয় মানে যথেষ্ট আৰু মানে নহয় আৰু মানে তোমাৰ ভাল খাদ্য হওঁক বা তোমাৰ এইবিলাক নিয়মিত ব্যায়াম হওঁক তোমাৰ পৰ্যাপ্ত যিবিলাক যিটো খোৱা টোপনি সেই পৰ্যাপ্ত টোপনিটো যি নাথাকে তোমাৰ বা তোমাৰ যিটো মানসিক শান্তি এই মানে এই সকলোবোৰ মানে একেলগে লাগি থাকিব লাগে আৰু মানে স্বাস্থ্যতোয়ে নহয় ন মান অকল স্বাস্থ্যৰ ক্ষেত্ৰতে নহয় ন এইবিলাকো আমাক লাগিব ন এইবিলাক নহ'লে আমাৰ যিটো সুস্থ হৈ থকাৰ যিটো জীৱন যাপন কৰিবলৈ, তুমি ক'লা যে সুস্থ জীৱন যাপন কৰিবলে কি কি গুৰুত্বপূৰ্ণ, ত এইকেইটা গুৰুত্বপূৰ্ণ আৰু ধৰি এই মই কলোৱে তোমাক নিয়মিত ব্যায়াম, বিলাক সময়মতে শোৱা, তুমি মোটামুটি সাত ঘন্টা বা ছয় ঘন্টা শুব লাগে। তুমি পুৱা উঠি অলপ চলপ ব্যায়াম কৰিব লাগে। এনেকুৱা আৰু অলপ দৌৰিব লাগে ত সেনেকুৱা সেনেকুৱা সেনেকুৱা কাম বিলাক কৰিলে আমি আহ নিজৰ জীৱনটো সুস্থ জীৱন যাপন আহ চলি যাই থাকিব পাৰিম আৰু।
অ সেইটোতো হয়। কিন্তু তোমাৰ বহুত মানুহে কয় আৰু ধৰা যিবিলাক স্বাস্থ্যয়কৰ খাদ্য, সেইবোৰ চা হয় যে, কিন্তু মই বহুত নিজে দেখিছো দিয়াচোন বাস্তৱত কিছুমান মানুহ ধৰা বহুত বহুত যিমান যিমি তোমাৰ ধৰা সতেজ বস্তু। খাই স বা অদৰকাৰী বস্তুবোৰ নাখায়, ষ্ট্ৰিট ফুডবোৰ সেইবোৰ নাখায়, কিন্তু তথাপিও তেওঁলোকে মানে বিভিন্ন সমস্যাত ভোগে। এইটো কিয় হয় বুলি তুমি ভাবা?
চোৱা, সকলোবোৰ অ মানে সকলোবোৰ খাদ্য মাত্ৰ কাৰক নহয়। ন মানে ধৰি লোৱা যদি কোনোবাই তোমাৰ শাৰীৰিক ভাৱে সক্ৰিয় নহয় আৰু, বা তোমাৰ ধৰি লোৱা কিছুমানে মানসিক হিচাপত ভুগি আছে বা তোমাৰ ঠিক মতে, তেওঁলোকক ত টোপনি আহ নাযায় বা টোপনি তেওঁলোকে নামাৰে তেন্তে সেই ভাল খাদ্য খালেও মানে তেওঁৰ যিটো সমস্যা সেই সমস্যাটো সমাধান নহয় আৰু। মানে এইটো বহুত সেই কথা আৰু
আছা অ সেইটো, টো হয়য়ে বাৰু দিয়াচোন। কবলৈ গলে অ খাদ্যটো একো কথা নহয় আৰু তোমাৰ ধৰা টোপনিৰ ক্ষেত্ৰতো আমি টোপনিতটো বহুত ভাল হব লাগে দিয়াচোন, যদি স্বাস্থ্য ভালে থাকিব লাগে। এটা প্ৰশ্ন তোমাক সুধো আজিকালি ধৰা বহুতো মানুহে তোমাৰ দেখিবাই নিশা দেৰিলৈ মোবাইল ব্যৱহাৰ কৰা হয়টো। হয়তো তুমিও কৰা মইও কৰো সেনেকুৱা। সোনকালে তুমি কি ভাবা কেনেধৰণৰ সমস্যা হব পাৰে?
এই ধৰি লোৱা এই নিদ্ৰা মানে তোমাৰ টোপনি নাহিলে, যেতিয়া তোমাৰ টোপনি নামাৰিবা ভালকে তেতিয়া তোমাৰ যিটো মগজু আছে সেই মগজুটো ভালকে কাম নকৰিব তোমাৰ তোমাৰ যিটো অ তোমাৰ যিটো শৰীৰ আছে সেই শৰীৰটো তোমাৰ ভালকে মানে ম তোমাৰ অ যিবিলাক তুমি ধৰি লও কোনো এটা কামত মনোযোগ দিব খুজিছা, ধৰি লওক পঢ়াতে হওঁক, সেই পঢ়াত মনোযোগ আহিব তোমাৰ, তাৰ পিছত তোমাৰ ধৰি লোৱা এই দীৰ্ঘ সময় ধৰি লোৱা এটা কাম কৰি থাকিব লাগে আৰু ধৰি ল অফিচতে কাম কৰিব লাগে আৰু তুমি, ধৰি লোৱা অফিচ গৈছা তুমি, অফিচত কাম কৰিব লাগে যেতিয়া তুমি মনোযোগ ৰাখিব ন ত যে সেই মনোযোগটো নিদিয়া তুমি তেতিয়াাহলে কেনেকে হ'ব। ত' সেই কাৰণে তাৰ সেইকাৰণো আমাৰ যিটো টোপনি আছে টোপনিটো মানে প্ৰয়োজনীয় নহয় সেইটো ভালকে নহয় ত আমি নিজৰ কাম বোৰ ভালদৰে কৰিব নোৱাৰিম। ত সেইকাৰণে মই ভাবো যে যিটো টোপনি আছে স্বাস্থ্যৰ লগত, টোপনিটো আমাৰ কাৰণে বহুত মানে যথেষ্ট গুৰুত্বপূৰ্ণ আৰু। মানে যোনটো তোমাৰ ভালকে টোপনি নামাৰা, তুমি ধৰি লোৱা অলপ মানে যিটো কোৱা হয় ন অ খং খঙীয়া কোৱা হয় ন, মানে খংতে থকা আন লাগে অলপ মানে চকু চকু বিলাকত তোম কলা হৈ যাব অ পাৰিবিলাক। চকুতটো গতাৰ ফালে গুচি যাব কলা হৈ কিনে ত সেনেকুৱা আৰু তোমাৰ মো ভালদৰে কাম নকৰিব। তুমি এ মানে ভালদৰে মানে থাকিব নোৱাৰিবা। আৰু মানে তোমাৰ শৰীৰতটো দুৰ্বল দুৰ্বল লাগিব এনেকুৱা বহুত বহুত কাৰণ আছে আৰু এই টোপনি যদি ভালকে নেমাৰা।
আৰু আৰু এটা কথা মই সুধিব তোমাক বিচাৰিম মানে মই লক্ষ্য কৰিছো যে ধৰা আজিকালি যিবিলাক নৱ প্ৰজন্ম বা যিবিলাক যুৱক যুৱতী তেওঁলোকে মানে ঘৰৰ খাদ্যতকে ফাষ্ট ফুড হওক বা যিবিলাক কল্ড ড্ৰিংক সেইবোৰ বেছি পচন্দ কৰে। ত' এই ক্ষেত্ৰত তুমি কি ভাবা এই অভ্যাসটো কিমান ক্ষতিকাৰক হব পাৰে তেওঁলোকৰ জীৱনৰ বাবে,
এইটো কথা ময়ো লক্ষ্য কৰি দিয়া মানে মানে, এই যিটো ফাষ্ট ফুড ফা ফুড খোৱাৰ যিটো মানে এতিয়া মানুহৰ মাজত প্ৰক্ৰিয়া চলিছে এইটো মানে এ এনেকুৱা হৈছে মানে এটা ইনষ্টাগ্ৰামৰ ট্ৰেণ্ড বুলি যে কয়, সেনেকুৱা ট্ৰেণ্ড হৈ গৈছে আৰু মানুহে মানে প্ৰত্যেক মানে প্ৰত্যক দিনে মানে ফাষ্টফুড খাব লাগে খাবই লাগিব মানে নাখালে তেওঁলোকে আৰু থাকিব নোৱাৰে আৰু মানে তেওঁলোকে জীয়াই নাথাকিব এনেকুৱা আৰু সেই সেইটো বহুত বেয়া হৈ গৈছে আৰু মই ভাবো যে এই ফাষ্টফুড নহ এই ফাষ্টফুডবোৰ মানে মাজে মাজে কেতিয়াবা খালে কিন্তু একো নহয় আৰু মানে মাজে মাজে খাব পাৰি আৰু। মোখৰ সোৱাদৰ কাৰণে বা তোমাৰ জিৱাৰ সোৱাদৰ কাৰণে, কিন্তু তোমাৰ সদায় খোৱা সপ্তাহত তিনিবাৰ চাৰিবাৰ খোৱা, এইটো কোনো মানে এটা মানে ভাল কথা নহয় আৰু এই এইটো কৰিলে মানে তোমাৰ যিটো স্বাস্থ্য সেই স্বাস্থ্যৰ ওপৰত বহুতে প্ৰভাৱ পৰি প্ৰভাৱ প্ৰভাৱ পৰিব আৰু। মানে তোমাৰ ধৰি লোৱা অ তোমাৰ এইবিলাক যে ফাষ্ট ফুড খোৱাৰ পিছত বিনিময়ত তোমাৰ ধৰি লোৱা এই যিটো পেটৰ বেমাৰ হয় গৈ, কিছুমানৰ এই পেটৰ বেমাৰ পিছত, তুমাৰ ধৰি লোৱা অ কিছুমানৰ অ ফাষ্ট ফুড খালে তোমাৰ এই ফুড পইজনিং যি হয়, ফুড পইজনিং হ'ব পাৰে আৰু বিভিন্ন যিবিলাক, সমস্যা যে সি দেখা দিব পাৰে। তোমাৰ কিছুমানে ধৰি লোৱা এই যি আহ তোমাৰ চৰ্বি বাঢ়ি যায় ই এই চৰ্বি হওক তোমাৰ এই যিবিলাক কিছুমান বেমাৰ আৰু নতুন নতুন বেমাৰ সৃষ্টি হয়। এই ফাষ্টফুড খোৱাৰ পৰিণামতে হয় আৰু।
অ সেইবাবে চাগে মানে আজিকালি যিবিলাক চিকিৎসক তুমি যদি চিকিৎসকৰ ওচৰত পৰামৰ্শ লব যোৱা। ম‌ই তেওঁলোকে চিকিৎসক লে ফল মূল আৰু শাক, শাক পাচলি খাবলৈ তোমাক বেছিকলে পৰামৰ্শ দিয়ে নহয় জানো।
হয় দিয়া অ চিকিৎসকৰ ওচৰত গ'লে আৰু তোমাক ফল মূল আৰু শাক পাচলি খাবলৈ পৰামৰ্শ নিদিব নে, বাৰু হয় বাৰু মানে ফল মূল আৰু যিটো শাক পাচলি আছে মানে সেইটো মানে বহুত ভিটামিন থাকেতো বা তোমাৰ যিবিলাক খণিজ পদাৰ্থ আছে বা তোমাৰ যিবিলাক আমি মানে আমাৰ যিটো শৰীৰ, লাগে সেইবিলাক আছে তো সেইকাৰণে ডাক্তৰে আমাক পৰামৰ্শ দিয়ে আৰু ফল মূল হওঁক শাক পাচলি হওক এইবিলাক খাবলৈ আৰু এইবোৰেতো আমাৰ শৰীৰৰ বিভিন্ন যিবিলাক প্ৰয়োজন আৰু, সেই প্ৰয়োজনবিলাক পূৰণ কৰে ন শাক পাচলি হওক বা তোমাৰ ফল মূলেই হওঁক। আৰু যিবিলাক আমাৰ ৰোগ হয় বা যিবিলাক আমাৰ বেমাৰ হয় তেওঁলোক, প্ৰতিৰোধ কৰিব কাৰণে বহুত সহায় কৰে এই ফল মূল সমূহে আৰু।
ধৰা এইবোৰতো ঠিকেই আছে আৰু ব্যামৰ ক্ষেত্ৰত যে জিমলৈ যাব লাগিব আমি ব্যায়াম কৰিব। কিন্তু হ নহয় দিয়াচোন। যিম উপকাৰী হ'ব পাৰে কিন্তু নহয় ন, নিয়মিত খোজ কঢ়া হওক চাইকেল চলোৱা হওঁক বা যোগাভ্যাস যিটো আমি কৰো, সেইটো কৰিলে যথেষ্ট লাভ পোৱা যায় বুলি মই ভাবো। মই মইতো সাধাৰণতে তোমাৰ যিবিলাক খোজ কঢ়া বা শৰীৰ চৰ্চা সেইটোয়ে পছন্দ কৰো ইয়াৰ বাবে তোমাৰ ধৰা বিশেষ যিবিলাক সা সজুলি সেইবোৰৰো প্ৰয়োজন নহয়। হয় আৰু আৰামত ধৰা নি ইচ্ছা মতে, যিটো সময়ত তুমি ঘৰত এনে থাকা সেই সময়ত তুমি কৰিব পাৰা। ইয়াৰ ফলত তোমাৰ কি হয় যিটো মানুহ ঠিক স্বাস্থ্য সেইটো অলপ সতেজ হৈ পৰে বা যিবিলাক মানসিক চিন্তা সেইবোৰো নোহোৱা হৈ দিয়াচোন ক'বলৈ গলে আগতে ধৰা মানুহে সামাজিক মানে যিটো মানসিক সমস্যা সেইটোকো গুৰুত্বই নিদিছিল কিন্তু এতিয়া বহু মানুহে ধৰা বুজিব ধৰিছে মানসিক সমস্যাটোৰ বিষয়ে ত' সেই বিষয়ে অলপমান ধৰা মানসিকৰ লগতে যিবিলাক শাৰীৰিক চৰ্চা সেই তাৰ বিষয়েও চৰ্চা কৰে। ত' এনেধৰণৰ কথাবোৰ ধৰা বৰ্তমান সময়ত এটা চিন্তাৰ বিষয় আৰু সৰু সৰু সমস্যা কিন্তু মানে মানুহৰ জীৱনত যথেষ্ট জটিল ৰূপত এটা ভয়ানক ৰূপ ধাৰণ কৰে পিছলৈ কবলৈ গ'লে
হয় দিয়া তুমি ঠিকে কৈছা ই তুমি যে কলা এতিয়া অলপ আগত মানসিক যিটো চাপ বা মানসিক যিটো সমস্যা এই সমস্যাটো কিন্তু বৰ্তমান সময়ত মানে যিটো নতুন প্ৰজন্ম মানে যিটো আমাৰ কোৱা হয় জেন জি বুলি সেই জেন জিৰ ওপৰত কিন্তু বিশেষভাৱে পৰিছে আৰু এই যিটো মানসিক চাপ আছে। আৰু এই মানসিক চাপৰ অ ফলত মানে বহুত মানে তোমাৰ বেমাৰ দেখা দিয়ে বা বহুত সমস্যা দেখা দিয়ে আৰু ধৰি লোৱা তোমাৰ মানসিক চাপ আহ এজন ব্যক্তি এ হলে তেওঁ মানে তেওঁলোক নিজৰ যিটো ইচ্ছাৰ কাম সেইটো কৰিব নোৱাৰিব তেওঁৰ মূৰটো বিষাই থাকিব টোপনি তেওঁৰ ভাল নাহিব। বা তেওঁ ৰক্তচাপ যিটো আছে ৰক্তচাপটো ধৰি লওক উচ্চ পানী অটলত বা ওপৰত যাই থাকিব আৰু যিবিলাক অন্যান্য যিবিলাক অসুবিধা আছে সেই অসুবিধাবোৰ দেখা দিব আৰু আৰু মই ভাবো যে এইয়া এই যি মানসিক চাপ আছে এই মানসিক চাপ বোৰ আমি নিজে কমাব লাগিব। ন ত' সাধাৰণ এই মানসিক চাপ কমাবলৈ তোমাৰ ধৰি লোৱা এই নিয়মিত ব্যায়াম কৰা বা ধ্যান কৰা তোমাৰ আহ ধ্যানত বহা এইবিলাক যোগাসন হক আৰু ধৰি লোৱা পৰিয়ালৰ সৈতে অলপ সময় কটোৱা নিজৰ প্ৰিয়জনৰ লগত অলপ সময় কটোৱা বা নিজৰ লগ বন্ধুৰ লগত অলপমান সময় কটোৱা ভাল সময় কটোৱা মানে সেই আৰু যথেষ্ট সহায় হ'ব আৰু সেনেকে নিজৰ যিটো মানসিক চাপ আছে সেই মানসিক চাপটো নিজে আৰু কমাব লাগিব কাৰণ চোৱা আজি আমাৰতো জানাই ইমান এইবিলাকত প্ৰথমে আমি গুৰুত্ব নিদিও কিন্তু এতিয়াতো অলপ চলপ দিছে তথাপিও যিটো আমাৰ ব্যৱস্থা সেইটোতো বেছি। হোৱা নাই ন ত সেইকাৰণে আমি নিজে নিজৰ কথা চিন্তা কৰিব লাগিব আৰু দিয়া আজি হব দিয়া। নহলে পিছলে আৰু কথা পাতিম।
দিয়া হ'ব দিয়া